হেল্ল হেল্ল।
অ', হেল্ল।
অ', দিনকো।
অহ। কোৱাচোন। হয়, আছো।
অ', আছো, আছো বাকী ভাত পানী খালা?
এতিয়া লৈকে খোৱা নাই ৰবা।
অ। আজি আমি ইন্টাৰনেটৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছো।
অহ, দিয়া।
উম। ইন্টাৰনেটটো কিমান সুবিধাজনক হৈছে আমাৰ বাবে?
কিয়নো ইন্টাৰনেটৰ বহুত নজনা কথা জানিব পাইছো। তাৰপৰি বহু অসুবিধা হৈছ যেনে কেতিয়া চাবা আগতে ইণ্টাৰ এতিয়া আমি ইন্টাৰনেটু সুবিধা বিলা সুবিধা পৰা আলোচনা কৰো প্ৰথম ইণ্টাৰনেটে আমাৰ যেনে শি ক্ষেতত বহুত সুবি আগবঢ়াইছে আৰু বহুত দূৰৰ দূৰ দূৰণি মানুহৰ লগত কথা পতা কথা বতৰা পতা বা এতিয়া যেনে ভিডিঅ' কল আদিৰ যোগেদি আমি বহুত দূৰত থকা মানুহৰো মুখ চাই পেলাক কথা পাতি
অহ।
তোমাৰ মতে কি হয়?
ইণ্টাৰনেটটো যিমান সুবিধাজনক হৈছিল তাত কৰি বেছ বেয়াও হৈছে আৰু। যিহেতু চব মানুহ বিলাকে ভাল কামতো ব্যৱহাৰ নকৰে যিসকলে ভাল কামত ধৰে তাৰ বাবে ভাল আৰু ইণ্টাৰনেটটো। আমাৰ আমাৰ বাবে এইটো বহুত সুবিধা যেতিয়া আগতে তোৰ দূৰৈৰ মানুহৰ লগত কথা বতৰা পাতিবলৈ ডাক জোগে চিঠি পঠাব লগা হৈছিল। সেইটো আজিকালি নাই।
তোমাৰ তাৰ উপৰিও বিভিন্ন ধৰণৰ গেম আদি আহি কিনে বহুতো সৰু সৰু ল'ৰা ছোৱালীক নষ্ট কৰিছে। সেইটো আমাৰ বহুত ক্ষতি হৈ আছে। তাৰ ওপৰত তুমি কি? দুটা মত দিবা তুমি
মোৰ মতে আগৰ দিনৰ সেইতে পত্ৰবোৰ দিছে, চিঠি পত্ৰবোৰ পঠাইছিল আৰু সেইবিলাক বহুত দিন অপেক্ষা কৰিবলগীয়া হৈছিল তাৰ এটা যেনে চিঠি পত্ৰ পত্ৰ পঠোৱা যেনে এটা প্ৰ প্ৰকাশ আছিল সেইটো মনোৰম উ তাৰমানে অতুলনীয় আছিল। এতিয়া এতিয়াতো এ মিনিটৰ ভিতৰত ভিতৰতে বাৰ্তাই এঠাইৰ বাৰ্তা আন এঠাইত পঠাব পাৰি।
আহ আহ।
সেইবিলাক আৰু মোৰ মতে ইণ্টাৰনেটে আমাৰ যেনে ল'ৰা ছোৱালীবোৰ, আগতে আমিয়ে আমাৰ কথাই কওঁ আমিয়ে
উম।
ইমান নাছিল আমি এঠাইৰ পৰা আন ঠাইত তাৰমানে কথা বতৰা পাতিবলে তাৰমানে বহু চিঠি পত্ৰ ব্যৱহাৰ কৰিছিলো। কিন্তু, এতিয়া ল'ৰা ছোৱালী বোৰে গেম গেম বিলাক খেলি পেলাই কিন্ত, খেলা খেলে আৰু তাৰমানে ক্ৰিকেট উ আমি খেলিছিলো ক্ৰিকেট খেলা বা ফুটবল এইবিলাক এতিয়া ল'ৰা ছোৱালী বিলাক খেলিব নজনাই হৈছে।
খেলিব মানে তোমাৰ চব মোবাইলত তে পাই আজিকালি মোবাইলতে খেলে আৰু।
উ মোবাইলৰ যোগেদি তাৰমানে বহুত অসুবিধা হৈছে যেনে লৰা ছোৱালীৰৰ চকুৰ দৃষ্টিশক্তি তাৰপিছত আৰু খেলে ধেমালি নেখেলাৰ ফলত অ' খেলা ধূলা নে কিছুমান লৰা ছোৱালীয়ে, কি বুলি কয়, তাৰমানে, তাৰমানে বডিৰ তাৰমানে
উম।
তুমি কি বুলি ভাবা এই এইবিলাকৰ ওপৰত?
এইকেইটাক মানে আমাৰ বহুতো ক্ষতি হৈছে, আৰু, তোমাৰ আগতে লৰা ছোৱালী বিলাকে যেতিয়া তোমাৰ ফিল্ডত গৈ খেলপথাৰত গৈ আৰু খেলা ধূলা কৰিছিল দেহাতটো সুস্থ আছিল এতিয়া আজিকালি সেইটো নাই আৰু বহুতো বেমাৰ যোগ দেখা দিছে আৰু।
অ'। এই তোমাৰ মত ইণ্টাৰনেটটো হোৱা ভাল নে বেয়া হৈছে? কি বুলি ভাবা তুমি?
তোমাৰ ভালো হৈছে আৰু বেয়া হৈছে।
বিয়াৰ বিষয়ে মানে কি আৰু তোমাৰ এইবিলাক সৰু সৰু ল'ৰা ছোৱালী আজিকালি বহুতো মোবাইল ফোনতে ব্যস্ত থাকে আৰু তাৰ ফলত তোমাৰ দৃষ্টিশক্তি গৈছে আৰু।
আহ আৰু এনে ভাল
ভাল মানে কি আমাৰ বহুতো সুবিধা হৈছে আৰু, আগতে যিটো কাম তোমাৰ দুই চাৰি দিন লাগিছে সেইটো আজিকালি তোমাৰ বেছি টাইম নালাগে আৰু, কম সময়ৰ ভিতৰতে হয় আৰু, বহুতো নজুনা কথা শিকিব পাৰি। আৰু বহুতো আমাৰ তাৰমানে অ' বাতৰি বহুতো বাতৰি আমি পাওঁ আৰু খুব কম সময়ৰ ভিতৰতে আৰু ক'ত কি হৈ আছে।
সুবিধা দিয়ে কোনবিলাক সুবিধা তাৰমানে ল'ব বিচাৰে আৰু কোন মোবাইল ফোনৰ পৰা তুমি কোনটো ল'বা? আৰু কোনটো ল'লা ক'ব পাৰিবা নেকি?
লাগে মানে তোমাৰ অ' যিটো আমাৰ ভাল কামত ব্যৱহাৰ কৰিব পাৰি সেইটো ব্যৱহাৰ কৰিব লাগে যেনেৰে, তোমাৰ দূৰ দূৰণি বাতৰি চোৱা কিছুমান নজনা কথা শিকিব পৰা আমাৰ বহুতো এপ আছে তাত গৈ তুমি কৰি দিলে অলপমান গমেই প পোৱা যাব।
উম।
তোমাৰ মতে কোৱাচোন ইণ্টাৰনেট থকাৰ বাবে আমাৰ কিমান সুবিধাজনক আৰু
ইণ্টাৰনেট, ইণ্টাৰনেট বা ফোনৰ পৰা ল'ব লগীয়া বস্তুবোৰ যেনে শিক্ষাৰ ক্ষেত্ৰতে কব ক'বলৈ গ'লে, শিক্ষাৰ ক্ষেত্ৰতে আমি বহুত তাৰে বস্তু লব তাৰমানে মোবাইল ফোন বা ইন্টানেটৰ যোগেদি পাব পাৰো যেনে পঢ়া শুনাৰ ক্ষেত্ৰতে আগৰ দিনৰ এটা বস্তু নজনা, এটা বস্তু জানিবলৈ বহুত কষ্ট কৰিছিল কিন্তু এতিয়া সেইটো নহয়।
কি কৈছা?
আগৰ দিনৰ মানুহে কিবা এটা বস্তু নাজানিলে বহুত দিন দিন অপেক্ষা কৰিব লাগিছিল স্কুল কলেজ নাছিল সেইবিলৰ কাৰণে বহুত দিন দিন
অ অ সেইটোও তোমাৰ এটা কাৰণ
হয় স স্কুল কলে নাথাকিলেও এতিয়া তাৰমানে মোবাইল ফোনৰ যোগেদি চাৰ্চ কৰি দিলে কি লাগে তাৰমানে নজনা বস্তু চব জানিব পৰা যায় যে নজনা কুৱেশন বা কুৱেশন বিলাকৰ এনচাৰ বা উ তাৰমানে কেনেকে কৰিব লাগে কেনেকে কি কৰিব লাগে এইবিলাক চব মোবাইলতে পোৱা যায় তাৰেওৰত তামনে
সেইটো বহুতো সুবিধা হৈছে আৰু কিন্তু আজিকালি ল'ৰা ছোৱালী বিলাকে ভাল কামত বৰ্ণনা কৰি ন
উম কিন্তু এতিয়া তুমি চাবা এতিয়া আগৰ আগতে তাৰমানে এই লকডাউন পাতিবৰদিন ইণ্টাৰ নহ'লে হয় সেই ক্লাছ গুৰুত্ব পিলা এইবিলাক কেত উত্ৰতোৰে ইণ্টাৰট বহুত সুবিধাও দিছে তাৰেও পুৰা তাৰমানে সুবিধা দিছোৰো লৰা ছোৱালী বো এতিয়া তাৰমানে শিশু এজন এব চাৰি বছৰ বা তিনি বছৰৰ পৰা ফনৰত লুপ্ত হৈ থাকে কিন্তু আগতে সেইটো নাছিল ন আগতে খেলা ধূলা খেলিব গৈছিল সেইবিলাকে কিন্তু
তোমাৰ যিমান ইন্টাৰনেটটোো থকা সুবিধাজনক হৈছে তাতকৈ অসুবিধাজনক বহুতো হৈছে আৰু তোমাৰ বহুতো বিভিন্ন ৰোগে দেখা দিয়া হৈছে আৰু বহুত দিন মোবাইল ফোন আদি চলোৱাৰ ফলত হেল্ল' হেল্ল'